অওহ, শুনিছো কোৱাচোন।
অহ, কি কৰি আছা?
অহ, এনে আছিলো ৰবা তুমি?
অহ, মইয়ো এনে আছোঁ ৰবা।
অ', আজিতো -আজি এটা বিষয়ৰ ওপৰত অলপ আলোচনা কৰিব খুজিছিলো তোমাৰ লগত।
হয়- হয়। হেল্ল'।
অহ, শুনিছোঁ।
অহ, কওঁক
অহ, আজি সময়ৰ ওপৰত অলপ আলোচনা কৰিব খুজিছিলো তুমি কিনো ভাবা এনে? সময়ৰ বিষয়ে অলপ কোৱাচোন?
অহ, নিশ্চয় সময়ৰ মূল্য এটি অতি গুৰুত্বপূৰ্ণ বিষয় আমাৰ সকলোৰে কাৰণে। মানুহৰ জীৱনত সময়ৰ স্থান অতি উচ্চ।
সেইবাবে এবাৰ গুচি গ'লে সময় পুনৰ ঘূৰি কেতিয়াও নাহে গতিকে আমি সময়ৰ প্ৰতি আমি সকলোৱে সচেতন হোৱাটো আমাৰ সকলোৰে বাবে অত্যন্ত জৰুৰী। এক বিষয় বা দিশ।
হয়- হয় একেবাৰে ঠিক কথা কৈছা দেই তুমি আৰু এ চাবা যে এ ধন -সম্পত্তি হেৰুৱালেও পুনৰ উপাৰ্জন কৰিব পাৰি ন', কিন্তু সময় যদি যদি এবাৰ নষ্ট হয় তে আমি তাক পুনৰ ঘুৰাই আনিব নোৱাৰো।
হয়।
কাম সময়ত কৰা দৰকাৰী।
হয়। সময় যিহেতু আমাৰ অমূল্য সম্পদ সেইকাৰণে আমি সময় কেতিয়াও এনে অপতকয় কৰিব নালাগে।
জীৱনৰ প্ৰতিটো সফলতাত আৰু বিফলতাৰ সৈতে সমৰ গভীৰ সম্পৰ্ক আছে সময়ৰ। সেইবাবে আমি সময়ৰ প্ৰতি সকলোৱে সচেতন হ'ব লাগে বা আমি নিজেও সচেতন হব লাগে সময়ৰ প্ৰতি।
হয় -হয় আৰু চাবা যে যি মোৰ মতেতো যিসকল লোকে যিসকল মানুহে সময়তে নিজৰ কাম -কাম বোৰ সম্পূৰ্ণ নকৰে তেওঁওলোকক অধিক সফল, তেওঁলোক অধিক সফল হয় আহ যদি কাম সম্পন্ন কৰে নিজৰ কাম সম আৰু তেওঁলোকৰ জীৱনত শৃংখলা থাকে আৰু লক্ষ্যত উপনীত হব পাৰে। আৰু চাবা যে ছাত্ৰ-ছাত্ৰীৰ ছাত্ৰ-ছাত্ৰীৰ ক্ষে-ক্ষেত্ৰতো সময়ৰ মূল্য অত্যন্ত গুৰুত্বপূৰ্ণ, এনেকুৱা যেনেকৈ ছাত্ৰ-ছাত্ৰীয়ে সময়ৰ পঢ়া শুনা যদি সময়তে কৰে, তে সিহঁতৰ পিছলৈকে পৰীক্ষা দিয়াত ভাল হ'ব সিহঁতৰ, পৰীক্ষাবোৰ ভাল হ'ব যদি সিহঁতে সময়তে পঢ়া শুনা ন নকৰে। এ যে আজি কৰিম কালি কৰিম এনেকুৱা কৰি থৈ দিয়ে, তে সিহঁতৰ পিছলৈকে সিহঁতৰ তে কা, পঢ়া শুনা কৰাতো সম্ভৱ হৈ নপৰে। তুমি এনে কি বুলি ভাবা নো?
অ', ইটো কবলৈ গ'লে বৰ্তমান আজিকালি আমাৰ মোবাইল ফোনৰ যুগ, গতিকে আমাৰ দেখিবলৈ পোৱা গৈছে যে, বহুতো লোকে মোবাইল ফোন চাই বহু সময় অপ কৰি দিয়ে। এইটো আমাৰ বাবে এটা আৰু বহুত লাগতিয়াল বিষয়বস্তু। ইয়াৰ ওপৰত আমি সকলোৱে জনাতো দৰকাৰ যে আমি মোবাইল ফোন আমি অত্যাধিক নকৰিব লগীয়া কামত আমি ব্যৱহাৰ কৰিব নেলাগে। আমি লাগতিয়াল যিবোৰ আমি তথ্য-পাতি সংগ্ৰহ কৰিব এইয়া আমি মোবাইল ফোন সকলোৱে ব্যৱহাৰ কৰিব লাগে।
হয় হয়, এইটোত তুমি ঠিকে কথা কলা যে আমি এ বহুতো লোক আছে যোনে মানে অত্যন্ত মো-মোবাইল ফোনটো ব্যৱহাৰ কৰে সময়ৰ কাম তাৰ ফলত সময়ৰ কাম সময়ত নহয়, সেইয়েহে আমি মোবাইল ফোনটো এক অত্যন্ত ব্যৱহাৰ নকৰি আমি নিজৰ সময়ৰ কামবোৰ সময়তে কৰাতটো অ দৰকাৰী। আজিকালিতো বহুতে এনেকুৱা আছে ন যোনে ইনষ্টাগ্ৰাম, ফেচবুক ইউটিউব, অথবা গেম খেলি ঘন্টা ঘন্টা ধৰি অ সময় কটাই দিয়ে, তেওঁলোকেও বুজি নাপায় যে কিমান মূল্যবান সময়।
হয় হয়। কিন্তু আমি মোবাইল ফোনকো আমি বেয়া বুলি ক'ব নোৱাৰো। কাৰণ মোবাইল ফোনে আমাক বিভিন্ন ধৰণে আমাক সহায়ও বা বে ব্যৱহাৰ কৰাটো আমাক বহুতো সহায় সহযোগিতা আমাক মবাইল ফনে আগ বৰাই।
হয় হয়, এইটো তুমি ঠিকে ক'লা এ যে মোবাইল ফোনেও আমি সময়তে আমি বেয়া বুলি ক'ব নোৱাৰো কাৰণ, কাৰণটো মোবাইল ফোনে আমাৰ বহুতো শিক্ষা দিয়ে এতিয়া চাবা যে আমি কেতিয়াবা যদি কিবা না-নাজানো পঢ়া শুনাৰ বি এতিয়া আমি গুগলত গৈ অ কৈ দিলে আমাৰ তাৰে যোনটো আমি নাজানো তাৰ বিষয়ে আহি যাব, বা আজিকালি অনলাইন ক্লাছ যোগেদিও শিক্ষা আ শিক্ষা দিয়া হয়। সেয়ে আমি মোবাইল ফোনটো উ বেয়া বুলিও ক'ব নোৱাৰো, কিন্তু বহুত লোক আছে যিয়ে সত ব্যৱহাৰ নকৰে মোবাইল ফোনটো। সেয়হে মোবাইল ফোনটোৰ সত ব্যৱহাৰ কৰা উচিত।
হয়, তুমি এনে দৈনন্দিন জীৱনত সময়ৰ ব্যৱস্থা আপোনাক লৈ কিবা কব পাৰিবা নিকি এনে?
অ' অ', এ মইতো এতিয়া প্ৰতিদিনে এটা সময়সূচী তৈয়াৰ কৰ কৰিবলৈ চেষ্টা কৰি আছো। যেনেকুৱা চাবা পঢ়াৰ, বিশ্ৰামৰ, ব্যাম আৰু আন কামৰ বাবেও পৃথক সময় ৰাখিছো। অ যে চাবা যে পুৱা শুই উঠিয়ে মই ব্যাম কৰো
হয়।
আৰু চাবা যে ব্যাম শ্যাম কৰি উঠি মই উ পা পানী চানি গৰম পানী খাই উঠি মই পঢ়া শুনাত বহো। সেনেকৈ মই মানে বহুত অ যিমান খিনি মই পাৰিছো, সিমান খিনি কামবোৰৰ সময়সূচী তৈয়াৰ কৰিবলৈ চেষ্টা কৰি আছো। আৰু তুমি সময় পছ অনুসৰণ কৰিলে কি লাভ হয় তুমি অলপ কবাচোন।
অ সময়সূচীৰ ফলত আহ মানুহৰ কামবোৰ সময়মতে শেষ হয় বা সময়মত তে কৰিলে আমাৰ উম যিটো আমাৰ মানস সিক চাপ সেইটো কম হয়, লগতে আমাৰ যিটো উৎপাদনশীলতা সেইবোৰো আমাৰ বৃদ্ধি বৃদ্ধি হবলৈ ধৰে বা বৃদ্ধি হবলৈ ধৰা দেখা পোৱা যায়।
হয়, হয়। এইটো তুমি ঠিকেই কলা আৰু চাবা যে
অ চাবলৈ গলে আমি অ ক'বলৈ গলে আমি কিতাপৰ জ্ঞানে আমাৰ বাবে যথেষ্ট নহয় আমি অন্য আজৰি সময়ত যদি আমি মোবাইলটো নকৰিবই লগীয়া কামত যদি ব্যৱহাৰ নকৰি কিছুমান আমি যদি আহ ধৰি বিলোৱা মহৎ লোকৰ আ জীৱনী সমূহ বহ বহুতো লোকৰ বা অন্য কিছুমান নজনা কিতাপ গ্ৰন্থ আদিবৰ যদি আমি অধ্যয়ন কৰো তেতিয়াহলে আমাৰো যিটো আমাৰ নৈতিক জ্ঞান বাহিৰৰ সেই টো জ্ঞান আমাৰ বৃদ্ধি বা বিকাশ হবলৈ ধৰিব।
হয়, হয়। এইটো ঠিকে কলা দেই যে আমি যদি আমি নজনা কিতাপবোৰৰ বিষয়ে আমি অধ্যয়ন কৰো তে আমাৰ বহুতো বাহিৰা জ্ঞান বৃদ্ধি হ'ব আৰু চাবা যে মহান ব্যক্তিসকলেও সময়ৰ মূল্য বুজিছিল। যেনেকৈ মহাত্মা গান্ধী, এ পি যে আব আব্দুল কালাম, স্বামী বিবেকানন্দ আদিও সময়ৰ সদ ব্যৱহাৰ কৰি জীৱনৰ সফলতা লাভ কৰিছিল। আৰ সিহঁতে জিয়া সময়ৰ মূল্য বুজিছিল বাবে সিহঁতৰ আজি ইমান ডাঙৰ মানুহ বুলি আমি জানিছো। সিহঁত তাত
হয়। কৃষকৰ জীৱনত সময়ৰ ভূমিকা কেনেধৰণৰ? আপুনি ক'ব পাৰিবনে অকনমান?
অ-অ, নিশ্চয়। আহ চাবা যে কৃষকৰ বাবে সময় অতি গুৰুত্বপূৰ্ণ হয়। কাৰণ সিহঁতৰ বিচ সিচা, ধান ৰোপন, শস্য চপোৱা সকলো কাম সময়তে কৰিব লাগে। অলপ পলেম হলেই সিহঁতে অ ক্ষতি হয়। হব পাৰে আৰু সিহঁতে ৰাতিপুৱা সোনকালে উঠি গৈ যদি বিছ এ বিছ নিশিচায় তে সিহঁতৰ বহুতো সে এ ধান ধানৰ যোনবোৰ খেতি সিহঁতে কৰে সিহঁতৰ নষ্ট হ ব যদি সিহঁতে সময়তে নকৰে কাম বোৰ। শস্যবোৰ যদি নচুপোৱাই আৰু এনেকুৱা ব্যৱসায়ী সকলৰ ক্ষেত্ৰতো একেই কথা। চাবা যে এ ব্যৱসাইত সঠিক সময় সিদ্ধান্ত লোৱা অতীত প্ৰয়োজনীয় সময় হেৰুৱালে লাভৰ সুযোগ হেৰুৱাব লাগে। তুমি এনে সময়ৰ ক্ষেত্ৰতো বিষয়ে অলপ কি কবাচোন?
হয়- হয় বিশেষকৈ চাবলৈ গ'লে চিকিৎসকৰ ক্ষেত্ৰত তেওঁলোকে এক মিনিট পলম নকৰি ৰোগীক চিকিৎসা কৰাটো তেওঁলোকৰ বাবে এক দায়বদ্ধ বা তেওঁলোকৰ বাবে দায়িত্ব আৰু যদি তেওঁলোক সেই সময়মতে সেই ৰোগীজনক যদি নাচায় তেতিয়াহলে সেই ৰোগীজন মৃত্যুৰ মুখিলৈও গুচি যাব পাৰে সেইকাৰণে ডক্তৰৰ ক্ষেত্ৰত বা চিকিৎসকৰ ক্ষেত্ৰত সময়ৰ মূল্য বহুগুণে আহ, মান্য ৰাখে।
হয় -হয় এইটো তুমি ঠিক কথা কলা এ যে যে ডাক্তৰৰ ক্ষেত্ৰত বা চিকিৎসকৰ ক্ষেত্ৰত এইটো বহুত হেৰি দৰকাৰী বস্তু। স্তু যদি আমি এজন ৰোগী সময়মতে লৈ যাব নোৱাৰো সেইয়া হয় ৰোগীজনৰ তৎক্ষণাত মৃত্যুও হব পাৰে যদি আৰু চাই এফালে চাবলৈ গ'লে আৰু যে যদি ৰোগীজনক যদি ডক্তৰে ত' এ সময়মতে যদি চিকিৎসা নকৰে তে ৰোগীজনৰ তাত তেওঁ মৃত্যু হ'ব পাৰে সেয়া সময় অতি দৰকাৰী বস্তু হয়।
হয়। মানে আপুনি সময়ৰ সদ ব্যৱহাৰৰ বাবে কি - কি এনে অভ্যাস গঢ়ি তোলা উচিত অকল অলপমান কৈ দিব পাৰিব নেকি?
অ', - অ ', পাৰ এ পাৰিম দিয়া আৰু চাবা যে প্ৰথমেতো লক্ষ্য নিৰ্ধাৰণ কৰিব লাগে আহ, দ্বিতীয়তে অ' সময়সূচী অনুসৰণ কৰিব লাগে যে দ্বিতীয়তে সময়সূচী এখন বনাই নিজৰ কাম বোৰ নিজে কৰি যাব লাগে আৰু তৃতীয়তে অপ্ৰয়োজনীয় কাম কামত সময় নষ্ট নকৰিব লাগে কাৰণ যে আমি তৃতীয়তে যে মই যে গ'লো হয়, অপয় -অপ্ৰয়োজনীয় কাম বোৰ আমি নষ্ট সময় নষ্ট কৰিব নালাগে। এতিয়া চোৱা আমাৰ যদি কেতিয়াবা আমি এ কেতিয়াবা আমাৰ কাম নাথাকিলে আমি মোবাইলটো চাই বা গেম খেলিয়ে সময়বোৰ কটাই পেলাও কিন্তু কিন্তু আমি তাৰ ফলত বহুতো বহুতো শিক্ষা আহৰণ কৰিব পাৰো বা বহুতো নজনা বস্তু শিকিব পাৰো যেনেকুৱা এতিয়া ছবি -ছবি অঁকা শিকিব পাৰো, এনব্ৰইডাৰী শিকিব পাৰু বহুতো তেনেকুৱা কাম শিকিব আৰু যোনবোৰ আমি নাজানো। কিন্তু, সেইহে আমি সকলোৱে এ সেয়েহে আমি সকলোৱে সময়ৰ সদ ব্যৱহাৰ কৰাটো উচিত।
হয় -হয় আহ, চাবলৈ গলে আমাৰ বৰ্তমান ল'ৰা- ছোৱালী সকলে পঢ়াৰগোৰত উম বহি পঢ়িম বুলিয়ে কৈ ঘৰত অ'নপঢ়ি মোবাইলৰ লগত ব্যস্ত হৈ থাকে তাৰ ফলত কেতিয়া সময় গুচি যায় আমাৰ ল'ৰা -ছোৱালী বা আমাৰ লোকসকলে গমেই নাপায় আৰু তাৰ ফলত সময়বোৰ এনে অপচয় হৈ যায় আৰু আমি আমি অলপ আগতেই আলোচনা কৰিছিলো যে সময় গুচি যোৱাৰ পিছত সেইটো -সেইটো সময় আমি কেতিয়াও ঘূৰি নাপাও ঘূৰা ন ঘূৰাই পোৱা না নাযায় বা আমি নাপাওঁ।
তোমাৰ লগত সময়ৰ বিষয়ে আলোচনা কৰি বহুত ভাল লাগিলে মোৰ।
হয়-হয়, হয়-হয়, ঠিক আছে। হেল্লো